শুনিছেনে?
অ শুনিছোঁ। তুমি শুনিলানে?
অ' শুনিছোঁ।
অ'হ কি কৰি আছা?
মই এনেই আছিলোঁ। এই আলহী আহিছিলে, সেইকাৰণে অলপ ৰলোঁ মানে।
হয় নেকি অ' একো নাই, অ'হ আজি অলপ বানপানীৰ বিষয়ে কথা পাতোঁ।
অ' ঠিক আছে। কোৱা।
আহ এনে আজি, আজিকালি বহুত বানপানী হয়, কৃত্ৰিম বৰষুণ হৈছে, এইটো কাৰণটো কি ক? তুমি ক'ব পাৰিবা নেকি?
উ! মই ভাবোঁ, এই যে ডাষ্টবিন বিলাক, যে, এই যে সেইবলাক বনাই যে অ এই কি বুলি কয়, ফুটপাথৰ সেইবিলাক যে বনাই, সেইবিলাক আহ ড্ৰেইনবোৰ চ' ভালকে চাফা নকৰে আৰু মানে পানী যোৱা মোৱা সেইবিলাকৰ ভালকে হেৰিতটো নাই ব্য ত' জাবৰ বিলাক পেলাও সেইকাৰণে বুলি কোনে?
অহ অহ মোৰ মতেদি সেইটোও হয়, আৰু কিছুমান জাগাত আৰু বানপানী হৈয়ে থাকে বছৰে বছৰে। সেইটো জাগাতো নিজে চাব লাগে। আহ কিছুমান জাগা আছে ব্ৰহ্মপুত্ৰৰ কাষে কাষে মানুহবোৰে ঘৰ বনায় ব্ৰহ্মপুত্ৰ পানী বাঢ়িলে ঘৰটোতো বানপানী হয় আৰু এনে চিটি এৰিয়াত বানপানী পানী হোৱা কথাটো ক'ব গলে তোমাৰ যিহেতু নালা ড্ৰেইনবোৰ চাফাকাকে নাৰাখে আৰু নালাবোৰত তোমাৰ বা জাবৰ জাবৰ বোৰ পেলাই থৈ দিয়ে সেইকাৰণে জাম লাগি যায়, যিহেতু
হেৰি বানপানী হয়ে, বস্ত এইবছৰ হোৱা নাই। যোৱা দুটা বছৰ হোৱা নাই কাৰণ মানে হেৰি হ'ল বান্ধ দিয়া গৈছে নদীত। আমাৰতো মানে হৈয়ে থাকে। এতিয়াও আমাৰ ঘৰৰ পিছফালে পানী হৈয়ে আছে।
অ আৰু কিছুমান এইটোতো নেচুৰেলি বাৰ উ বানপানী হোৱাটো বেলেগ কথা আৰু কিছুমান জেগাত নিজে বানপানী হোৱাটো সেইটো ড্ৰেইনৰ আৰু ড্ৰেইনৰ সমস্যা আৰু তোমাৰ মানুহে জানাজানিকে যাবৰ মা খা চব নানা ড্ৰেইনত পেলাই। এইটো ড্ৰেইনৰ জাপৰা কেই তাত যৰ পৰা পানী যায়। তাতে ব্লক কৰি দিয়ে তাৰ পিছত বানপানী হয়।
অ আজিকালি গুৱাহাটীতো মানে। অ গুৱাহাটীততো মানে পানী এজাক বৰষুণ দিলে আজিকালি পুৰা
অ, তুমি ঠিকেই ক'ল, অ ঠিকেই কলা তুমি। অলপ বৰষুণ দিলে চব পাহাৰৰ পানীকেইটা নামি কে ৰাস্তাত আহি পৰে আৰু ড্ৰেইনৰ পৰা যাব নোৱাৰে। তাৰ ফলতে আমাৰ বানপানীটো বহুত বাঢ়ি যায়।
উম গুৱাহাটীততো এইকেইদিন পুৰা বান পানী চলিয়ে আছে ন? মানে অলপ বৰষুণ দিলে
অ কেইদিনমানতো মই উ বৰষুণৰ কাৰণে ফাঁচিলো। যিহেতু বানপানী একবাৰ মনি গাঁৱত ফাছিলো আৰু। তাৰ পিছত একবাৰ পাঞ্জাবাৰীত ফাঁচিলো। আহ বহুত বানপানী। বানপানী অলপ বৰষুণত তে তোমাৰ বানপানী মানে স্কুটি, বাইক আধা লগি ডুবি যায়।
অ অ কেইদিনমান আগত এনেকুৱা চিটুৱেশচন এটা উছিলে গুৱাহাটীত। বহুত বেয়াকে বানপানী উঠিছিলে। চবৰে ঘৰৰ ভিতৰলৈকে পানী সোমাইছিলে, দেখিছিলো ভিডিঅ'বোৰত।
অ যোৱা বছৰ একবাৰ মোৰ কি হৈছিলে। যোৱা বছৰৰ কথ থা মানে তেতিয়া মই এটা জব কৰিছিলো। অ তোমাৰ অ যব কৰিছিলো লখৰাত। তেতিয়া আহোতে মানে অ বহুত জোৰকে দুঘন্টামান বৰষুণ কণডিল। একেবাৰে এনেকুৱা বৰষুণ দিল। দুঘন্টা তিনি ঘন্টা বৰষুণ দিল। তাৰ পিছত আহ মই গনেশগুৰিৰ পৰা আহ চিধা যাব নোৱাৰিস ৰাস্তা বন্ধ কৰি দিলে। সেইপিনে বান কাৰণে আকৌ মই দিছপুৰ হৈ যাব বিচাৰো। বিচাৰিলো তাতেও। জাম লাগি আছে। তাৰ পিছত মই গৈ গৈ চালো ৰাস্তাত। এই কঁকালৰ। কঁকালচি ওপৰত পানী। আৰু যি স্পীড। ত'ত বহী আছে আৰু তাতেতো থাকিব নোৱাৰি ইমান যাম তাৰপিছত মই কি কৰিলোঁ মোৰ মাহীৰ ঘৰত অ পাঞ্জাৱাৰী আছিলে তাতে মই মাহীৰ ঘৰত গ'লোঁ ৰাতি আঠটাত গলো মই আহ খোজকাঢ়ি গলো বাইকখন তাত তাতে এৰিলো তাৰ পৰা খোজ কঢ়ি গলোঁ তাৰপিছত মই শলো আৰু মই ভাবিলো তিনিটা মানত ৰাতি তিনিটা মানত মই গ'লো যাইকে আহ ওলাই কে গলো তাৰপিছত চালো দেখোন পানী তো কমাই নাই ইমানে মানুহ তাতে ফাঁচি আছে ফুটপাথত মানুহ উঠি শুই আছে মানে আৰু মই বাইক লব গলো মই ভাবিলো পানীতটো কমিল ইমান পানী তাৰপিছত কমা নাই কমা নাই তাৰ পিছত ৰাতিপুৱা ছয়টাত মই তাৰ পৰা বাইকখন লৈ আহিলো এনে ৰাস্তাতটো এৰিব ভয় এনে গুৱাহাটীত ইমান জোৰ হৈয়ে থাকে
আৰু কেইদিনমান আগত এ বহুত মানুহ মৰি পিছে শুনক না
অ অ অ সেই সেইটো সময়ত সেইটো সময়তে তিনিজন আহ তিনিজন দুজন আহ মাইকী মানুহ এজন ল'ৰা মানুহ কিন্তু নালাত বাঢ়ি গৈছে।
অ ভাল নালাত মানে থিকেই কৈছে আৰু মানে গম নোপোৱা হৈ যায় ন আৰু নালাবোৰো একদম আপোনি বোলে ভালকে দিয়া নাই এইবিলাক ভালকে পোৱা কল কৰা নাই
অ সেদিনা অ সেদিনা এটা মাইক কিমানো নালাত সোমাই মৰি গ'ল
অ মালিগাঁৱত ন মালিগাঁৱত অ দেখিছো টিভিত একদম বেয়া লাগিছে
অ এইটো আমাৰ অ ক'ব গ'লে সেইটো অ ড্ৰেইনবোৰ খুলি যে থয় বন্ধ কৰি দিব লাগে আহ ওম
আৰু ভৰলোটো মাৰ মাৰা গ'ল যদি ভৰলোটো অ ভৰলো যদি মাৰাই গ'ল এতিয়া
এয়া ভৰলো দেখাই নোহোৱাই চব বন্ধ কৰি দিলে তাৰ তাৰ ফলতে আমাৰ বানপানীতটো বাঢ়ি গ'ল
উ বা নদী মানে হেৰি মহানগৰ উ গুৱাহাটীৰ মাজেৰে এটাই নদী বৈ গৈছিলে এইটো ভৰলো এইটো মানে এতিয়া মানে নালা তাই বছে জেগাই নাই মানে ভৰতো চেপি চেপি চেপি চেপি আহি কিনে একদম নালা আৰু এতিয়া
অ মানুহৰ সেইটোয়ে যি কি তোমাৰ নালা নালাটো মানে চেপি চেপি মানে সৰু কৰি দিয়ে তাৰে ফলত আমাৰ বানপানীতটো বাঢ়া হয় বাঢ়ি যায় পানী থাকাত যায়
য'তে ত'তে মানুহ যতে ততে মানুহ
অ তোমাৰ নালা চালা মানুহ ফুটপাথত এ নকবা অ আজিকালি তোমাৰ মাটি লৈ অলপ তাৰ পিছত নালা চালাও নিজৰ কৰি লৈ হেই হেই নালাত নালাও নিজৰ কাৰা পাছত আৰু পানী কত যাব ঘৰৰ ভিতৰতে সোমাব বেলেগৰ ঘৰত নহ'লে যাৰ ঘৰত তাৰে হ'ব, সোমাব।
সেয়াই হৈছে পানীটো মানে ক'তো যাব নোৱা ৰে গুৱাহাটীৰ চব ফালৰ পৰা বন্ধ হৈ যায়
কিছুমান আছে তোমাৰ প্লাষ্টিক মাখা, জাবৰ মাখা তোমাৰ ড্ৰেইনত দি দিয়ে, পেলাই দি দিয়ে। বহুত দেখিছো এনেকুৱা মানুহ ড্ৰেইনত ফেলাই দিয়ে। এইটো একদম এইটো একদম বেয়া অ ভ্যাস সেইটো আমাৰ এনেকুৱা কৰিব নালাগে। অ যিহেতু আমাৰতো আহে জি এম চিৰ মানুহ সিহঁতক দিলে মানে সিহঁতে লৈ যায়। তাহতে তাকো ড্ৰেইনত পেলাই দিয়ে।
অ জি এম চিৰ মানুহখিনি কিন্তু চাফা তাফা কৰি থৈ যা আমাৰ মানুহ খিনিহে মানে মানসিকতা টো নাই যে বি পেকেট খাই কিনে টো পেকেটটো ডাষ্টবিনত পেলা, যতে পায় তাতে পেলাই থৈ গ- কি যায়। ডাষ্টবিনটো কাষত থা- হিল্লোপ পেলায়',
অ ডাষ্টবিন কাষত থাকিলেও বেলেগ জাগাত পেলায়, এইটো মানে আমাৰ এ ইয়াৰে মানুহৰ এইটো', চি চেনচ্ সেইটো নাই বাৰু কি কৰিব লাগে নেক্সট্', কি সেইটো বুজিব নোৱাৰি এইটো
ক'ব গলে সময়ত চাফা নকৰে বহুত বেয়া গোন্ধ ওলায়।
অ সেইটোতো, অ গোন্ধ ওলায়, আহ বহুত জাগাত তেনেকুৱা মানে সিহঁতৰো ইমান যে জাবৰ মাখা ওলাই সিহঁতে লৈ শেষে কৰিব নোৱাৰে নে কিবা কৰে?
অ', বহুত মানে হেৰি কৰে',
অ বহুত দেখিছো এইটো মানুহ বোলে অ এইটো গুটকা- চুটকা খাই য'তে ত'তে পিত পেলায়।
অ', নতুন দলং খন', যে নত নতুন নতুন ফ্লাই অভাৰ কেইখন যে উ্ভ হেৰি হবই নাপায়, পিছদিনাই কোনোবাই পেলাই থৈ গুচি যায়।
পাতে আছে আমাৰ অসমৰ মানুহকেই
অহ। সময় বুলি নহয়, চব মানে একদম সেই খাৰু, এই ন নতুন দলং খানো আৰু মানে মানুহ মুধা হেৰি কৰি দিয়ে বোলে নোহোৱা কৰি দিয়ে মানে।
আৰু তুমি চাবাচোন বাই ম মই মানে এ নেপালত মোৰ আলহী আছে আমাৰ নেপালত গৈছ ছিলো তাৰপিছত আহ আমাৰ অসমৰ মানুহ কেইটামান গৈছিলে তাৰে গাড়ীৰ পৰা অ এইটো কিবা পেকেট ফেলাইছিলে।
হম।
তাৰপিছে ড্ৰাইভাৰে নাম আহিকে কল, গালি দিলে এনেকুৱা কে নেপেলাব নেকষ্ট টাইৰ পৰা। যদি আপুনি আমাৰ গাড়ীৰ পৰা পেলাই তেনেহলে আমাৰ গাড়ী দছ হাজাৰৰ ফাইন লাগিব, এনেকা ভুল কাম নকৰিব বুলি গালি দি হে পেকেটটো উঠাইকে আনিকে মানুহ তাৰ হাতত দিকে ডাষ্টবিনত ফেলাব বুলি মানুহক উঠাই লৈ গৈছে।
অ অ অ! আমাৰ অসমত সেইবোৰ নাই আমাৰ অস অসমততো ডাইৰেক্ট গাড়ীৰ পৰা চব পেলাই দিয়ে।
তাৰে ৰাস্তাবোৰ ইমান চাফা এ একো কবই নোৱাৰি কোনোবা লেত্ৰা বোলে। লেত্ৰা বোলো বস্তু দেখাই নাপায় পাত চাতো সৰা দেখা নাপায়। আমাৰ গুৱাহাটীতো উম আমাৰ গুৱাহাটীতো ৰা ৰাতিপুৱা চাব লাগে বহুত চাফাকে চাফা কৰে মই দেখিছোঁ বজাৰ চজাৰ মৰ্ণিং টাইমত আ জি এম চিৰ মানুহকেইটা ৰাতিপুৱা তিনটাৰ পৰা ঝাৰু চাৰু মাৰি ইমান চাফা কৰি থৈ যায় কিন্তু আমাৰ মানুহকেইটা আহ ইভিনিং টাইম চাব লাগে তোমাৰ আবেলি টাইম নালাগে যি এইটো চাফা কৰা হয়
উম একদম শেষ কৰি থৈ যায় আৰু গাড়ীৰ পৰা যিটো ক'লে আমাৰ অসমতো গাড়ীৰ পৰাই দলিয়াই ন চিপচ পেকেট খাই পুৰা ডাইৰেক্ট গাল গাড়ীৰ পৰাই দলিয়াই দিয়ে যি কোনো বস্তু আৰু
যিকোনো বটল হওঁক গাড়ীৰ পৰা দলিয়াই দিয়ে যতে যাক সিহঁতক একো নাই উমহ অহ
গাড়ী আপুনি যদি ডাঙৰ গাড়ী ধৰক বাচৰ তলে তলে যাই যে আপোনাৰ গাত কেতিয়া পিক পৰে ঠিক নাই আৰু
অ সেইটো মই একবাৰ পৰিব ধৰিছিলে মই এনেকুৱা হৈয়ে থাকে বহুত মানুহকেইটা এনেকুৱা আছে কি গাড়ী চলাই চলাই এনেকে পিক পেলাব খোজে এনেকুৱা বহুত অ এনেকুৱা অভ্যাস টো একদম বেয়া পাওঁ মই
তাকে দিয়ক তেতিয়াহলে আজিলৈ এৰিলো অ আকৌ কল কৰিম কেতিয়াবা
অ এ দিয়া